অ', কি কৰিছে?
সেয়া ভাত বনাই আছো।
অ', কি বনাইছে?
এ আজি চিম্পুল দিয়া আজি দালি
অ অ অ
কি খালা নেকি
অ খালো খালো ৰবক দেই
হম
কি হল অ হেৰি মই এ হেৰি এ মাছ আছিলে যে অথনি কৈছিলো যে,
উম উম
সেই মাছ বিলাহী সেই তেনেকে দি আকৌ বনালো মানুহজনে আক সেই আঞ্জাখন খাই বৰ ভাল পায়! তাৰপিছত সেয়া তাকে উম তাকে বনালো মই পিছে শুৱা নাইৰাতি সেয়া গেছ উঠে আক ৰাতি গেছ উঠিলে দিগদাৰ হৈ যাব যে
অ অ এই বিলাহী বিলাহী গুটিটো পেলাই দিবা
অ তেতিয়া প হেৰি নহয় ন
উহো বিলাহীৰ গুটিটো এই ফালি পেলাই এনেকৈ মাজত চুৰিখনৰ আগটো দি তেনেকে হেৰি কৰিলে
অ
গুটিটোহে বস্তুটো হজম নকৰে ন গেছ হৈ যায়
অ হয় নেকি
উম মই বিলাহী মই মা হেৰিটো নেখাওতো গুটিটো নে খাওঁ ভিতৰৰ একো অংশই নেখাওঁ ছালটোহে খালি হেৰি কৰো
অ
তেতিয়া গেছ নহয় উমহু একো নহয় একো ক্ষতি নহয় একো গেছ নহয়
অ অ
এই সৰু সৰু কণ বিলাহীটো তেনেকে বা হেৰি কৰিবা সেইটোত থাকিলে সৰুটো এ বাতি এটাত অলপ পানী লবা তাৰপিছত কণ বিলাহীটো এনেকে হেঁচা মাৰি দিবা পানী খিনিত তাৰপিছত গুটিটো ওলাই যাব নহয় তাৰপিছত সীতাটোহে লাগে
অ
টোহে লাগে সেই তেনেকে তেনেকেই বনাও
অ অ দে গুটিটো উলাই উলিয়াই দিলে তাৰমানে হে গেছটো নুঠে আও
উমহু উমহু গেছ নহয় আৰু
অ সেইয়াই এইবিলাকত টিকচ এতিয়া শিকিবলে সৰু সৰু টিকছ কিন্তু কামত অহা আও
হয় বহুতৰ বিলাহী খালে মোৰো হয় আগতে এইটো মই মা পা শিকিছিলো দেই তাৰমানে অ এইটো খালে এইটো কি খালে গেছ হয় সেইটো বুজি নেপাওঁ যেনেকুৱা ভাবো কিবা বস্তু খালো একো একো তেনেকুৱা বস্তু খোৱা নাই দেখোন মাছ মাংসও খোৱা নাই দেখো কিয় গেছ হল এনেকে কওঁ
অ অ ধৰিব নোৱাৰো অ অ
ধৰিব নোৱাৰো কি খাইছিলো কি খাইছিলো যে সেই বস্তুটো পা
অ সেইটো ধৰিব নোৱাৰে ন হেল্ল'। হেল্ল' অ'। অ', অকমান হেৰি হৈছে মাতটো কাটি, কাটি আহিছে।
এতিয়া শুনিছা নে নাই।
অ', এতিয়া শুনিছোঁ অ'।
অ'। তাৰপিছত ছোৱালীজনী শুলে।
তাই নাই শুৱা আমনি কৰি আছে।
অ', শুব কাৰণে।
শুবৰ কাৰণে আমনি কৰিছে।
অ'।
ৰাতি আকৌ মই বাচন বৰ্তন কেইটা ধুই থলে মানে আজৰি পাওঁ।
মিনিটহে আছে। টোপনি ধৰি।
অহ। টোপনি ধৰিব আকৌ আৰু দিনটো আমাৰ এই তাৰমানে টোপনিটো পাতল তেনেকে নুশুৱে।
অ'।
সেইটো কথা আকৌ।
অ', দিনত নুশুৱে যে সেইকাৰণে কিবা এটা খালে নে নাই?
খালে খালে ভাত কেইটামান খালে।
উম।
এনে বৰ তেনেকে আমনি নকৰে। সে কিন্তু মানে সেয়াই টোপনি মানে ধৰিলে মানে সেয়া মই শোৱালে লগত থাকিলে ভাল পায় আৰু।
অ', এই মাকক লাগেই দিয়াচোন মাক নহ'লে চব মিছা অ'।
চব মিছা অ', সঁচাকে।
সঁচাই দুুনীয়াৰ যিমানে সুখ আনি নিদিয়া।
উম হুম।
উম হম মাক নহ'লে লাগিবই।
উম।
আমাৰ এতিয়া লৰাই এতিয়া চৈধ্য বছৰ বয়স হবহি এতিয়া তাক নহ'লে এ মাজতে ৰুমিহঁতৰ ঘৰত গৈছিলে। এটা দিন থাকিলে আৰু। নেক্সট দিনা খুৰি বলা যাংগৈ খুৰিবলা যাংগৈ বিচনাত পৰি, পৰি বোলে। কান্দি থাকে সেইকাৰণে এবাৰ নিনিলে।
গৰম বন্ধত যাব পাৰিলে হয় আকৌ টিউচনো থাকে নহয় তাৰ।
থাকে টিউচন মানে উম খুৰীয়েকৰ মন আছিলে উম কৈছে যোৱা। পিছ দিনাই কান্দা কুটা আৰম্ভ কৰি দিয়ে বোলে।
অ', তাই কয় দেই ইমান দিনৰ মূৰত আহে দূৰো হয় দিয়কচোন দুদিন থাকিবলৈ মন কৰে। আকৌ ল'ৰা ছোৱালী স্কুল দিলেনো ক'ত আহিবলৈ পাৰিব।
অ', দিলে নহয়। এডমিশ্যন দিলে কিন্তু এই গৰম বন্ধৰ কাৰণে এতিয়া বন্ধ আছে যে হেল্ল, ' হেল্ল'।
অ' কওঁক, স্কুলত দিলে নেকি বোলো? অ' দিলে ন'।
উম, এইবাৰ মুকুলত। হেল্ল' শুনি আছানে? হেল্ল'। হেল্ল'।
অ' আপোনাৰ সেই নেটৱৰ্কটো অকণমান খেলি মেলি হৈ আছে।
অ' মই শুনি আছোঁ কিন্তু, কিন্ত যে তুমি শুনিছা ন'? তোমাৰ মাতটো মানে অহা নাই যে সেইকাৰণে ভাবিছোঁ যে শুনা নাই নেকি।
অ'।
এ, বৰষুণ দিছে নেকি নাই?
বৰষুণ মানে বৰ্তমান নাই দেই।
উম।
বৰষুণ দিয়া নাই। তাত দিছে নেকি?
নাই নাই। অ' অকণমান ক'লা হৈ আছে আৰু কিন্তু ৰাতি চাগে দিব বাৰটা এটামান বজাত।
অ', অ' এতিয়ালৈকে দিয়া নাই আৰু।
এতিয়ালৈকে দিয়া নাই। এই বেয়াই লাগিছে, এইবিলাক বেঙেনা গছ, আকৌ এই লেছেৰা মাহৰ গছ। চব হেৰি হৈ গৈছেগে, শুকাই আছে। কিমান আৰু মটৰৰ পানী দি নি নি দিম।
অ', অ' মানে ঘৰতে খেতি কৰিছে?
ঘৰত খাবলে কাৰণে।
অ', অ'।
বজাৰৰ বস্তু কি খাবা।
ভালে কৰিছে অ', চব সাৰ দিয়া।
আমাৰো ভেণ্ডি আছে ভেণ্ডি পাঁচ ছয়জোপা মান আছে বেঙেনা তেনেকে পাঁচ ছয়জোপা মান আছে। লেচাৰ মাহ আছে অ' কিন্তু জালি কোমুৰা লগাই কিন্তু লাগা নাই, ফুল দিছেহে।
অ' লাগিব, লাগিলে একেবাৰে খাই আমনি লগা কৰিব আৰু।
তাৰপিছত তেনেকুৱা বেঙেনা সৰু সৰু বেঙেনাটো যে
অ', অ'।
এইটো।
অ' সেই সৰু সৰু বেঙেনাটো খাই ভাল লাগে, আলুৰ লগত ফ্ৰাই কৰি তেল অকণ সৰহকৈ দিব লাগে।
তেল কে, অ' দুফাল কৰি।
বৰ ভাল পাও মই খাই সেইটো যে, বগাটো নহয় জানো?
বগাটো নহয় সেউজীয়াটো।
অ' সেউজীয়াটো, ই বগাটো খাই বেছি ভাল লাগে আৰু খুব লাগন দিয়ে। খুব লাগে।
অ' বগাটো এই হেৰি হ'ল মানে কি হৈছে জানো গছজোপাই বহুত দিন হ'ল নেকি সেইটো কাৰণে অ-লাগা অলপ পিছতে মানে কেইদিনমানৰ পিছতে বুঢ়া হৈ পেলাই যে পকি যায়। কিবা চাগে ভিটামিন কম পাইছে নেকি।
অ, ই হেৰি যে ইয়া এ যদি জুই ব্যৱহাৰ কৰে এই ফুট ছাইটো যে সেই ফুট চাইটো দিবচোন। দিছে ন।
তাৰ মানে তাৰ সম্ভৱ চাগে দিন বেছি হৈ গ'ল নেকি? মানে লাগ আৰু বেছি হেৰি মানে বহুত দিন হৈ গ'ল এনে গছ লগোৱাও দিন হ'ল নহয়।
অ অ।
খালোঁ বহুতখিনি খালোঁ এতিয়া মানে অকণমান কলি পিছতে অকণমান বুঢ়া হৈ যায়।
উম। তাৰপিছত এতিয়া অ, সেইটো এটা বেমাৰ বেমাৰ। এতিয়া ভাত পানী খাই শুব আৰু লৰাই পঢ়িব নেকি?
নপঢ়ে সেইকাৰণেতো ইমান দেৰিকে মই ভাত বনাবলৈ আহো। সদায় কয় মা ভাত খাই পঢ়িম ভাত খাই ভাত খাই পঢ়িম বুলি যে কয়। তাৰ পিছত খালো নহয়, মই কও মই বাচন কেইটা ধুই আহো। এই সেইফালে টোপনি।
অ আমিও কৈছিলোঁ কিন্তু দে আগতে পঢ়া শুনাৰ ক্ষেত্ৰত মানে। ইমান হেৰি নকৰোঁ। তেনেকে বহুত পাল মাৰিলো।
উম এতিয়া ইমান জোৰদি, হেৰি কৰি থকা নাই আৰু তাৰ মানে কি?
গৰম বন্ধত অকমান আৰাম লব মানে বিচাৰে নহয় চবেই। বন্ধ দিছে বুলি। আমি আগতে নপঢ়োয়েই গৰম বন্ধত গৰম বন্ধ দিলে যে আমি আগতে নপঢ়োৱেই। তেনেকুৱা নিচিনা।
নন নৰে
উম, সেইটোৱে।
জোৰ-জবজকে পঢ়ালে বোলো একো মনত নৰয়।
নৰয় নৰয়। নৰয়। সিহঁতৰ নিজৰ মগজে ইচ্ছা কৰি যোনখিনি পঢ়িব। সেইখিনিয়েহে কামত দিব।
উম।
এনেই কাম নাই।
এনেই কাম নাই। সি তাৰ নিজৰ মগজে যিখিনি পঢ়ে। সেইখিনিহে কামত আহিব। মই জোৰ জবস্তি কৰি লাভ
অ, এবাৰ ছেভেননলৈ পালেগৈ ন সি?
ক'লে মানে এনেকৈ ক তুমি পঢ়িবলৈ কৈ আছা পঢ়ি আছো, পঢ়ি আছো।
পঢ়ি আছো। অ অ এনে পঢ়াত কেনেকুৱা সি?
ইমান বেয়াও নহয় ইমান ভালো নহয়। মানে একে বেয়া বুলিও ক'ব নোৱাৰি একে ভাল বুলিও ক'ব নোৱাৰি। কিন্তু ব্ৰেইনটো ভাল তাৰ। মনত ৰখা সেইটো কিন্তু ল'ৰাটো চঞ্চল।
চঞ্চল ন। এ ল'ৰা মানুহ যে
উম
অ ভাল হবগে আৰু
জানো কি হয়।
অ অ
মানে এ খেলা - ধূলা বেছি কৰিব বিচাৰে।
এ এতিয়া সৰুও হৈ আছে নহয়। সিহঁতৰ মনটো ইমান হেৰি হবলৈ হোৱা নাই নহয়।
উম
অ অ অ সেইটোৱে।
কনৰ কাৰণেহে অকমান মানে হেৰি হৈ আছে বাপেকলৈতো ভয়ে নকৰে। মানে সি নিদিয়ে যে আৰু নহয় মই ঘূৰি অহাৰ বুলি কোৱাৰ লগে লগে একদম বিচনাত উঠা খোৱা, এতিয়া তাৰ লগৰ বিলাকে এনেই এনেই টাইম পাছ কৰি পেলাই, খেলিবলৈ ইমান সোনকালে আহে আঢ়ৈটা বজাত, তিনটা বজাত এতিয়া আঢ়ৈটা, তিনটাত কিমান ৰ'দ থাকে। মই খুৱাই থৈ দিওঁ। পাঁচ বজা মানলৈকে, পাঁচটা বজালৈকে মই শুৱাই থৈ দিওঁ।
অ বাৰু দিয়ক বাৰু, অ অ।
হ'ব দিয়া তেতিয়াহ'লে ন মই ল'ৰাটোক বাদ দিওঁ।
অ হ'ব হ'ব উ উম। বাচন কেইটাও ধুই ললো আকৌ। বাচন কেইটা নোধোৱাকে আহিলে আকৌ সেই বাচন কেইটাকে ধুবলৈ আকৌ থাকি যাব গম পোৱা নে।